হেল্ল'? অ', মোৰ পৰা কৰা গেল, মইয়ে কৰিলো দে।
মই কৰিম বুলি ভাবিলো এইবাৰ।
দে হ'ব দে ইয়াৰে পিছত কৰবি।
অ'।
দে হেৰি কি বুলি কয় এটা চেলচৰ কাম এটা পাইছো হে।
কিহত, ক'ত?
আৰে আমাৰ নাৰেংগীতে, চেলচৰ মানে এ ফোন পেৰ চাউণ্ড বক্স গিলা মানে লগাবা লাগে দোকানত।
এই দোকান শেষ হ'লি কি কৰিবি ঘূৰি?
তাকে এইটো কাম সেইটো গ'ম নাপাওঁ, তই জানানে চেলচৰ কামৰ বিষয়ে?
ইমান নাজনু ধৰিলো দেই এইটোত সোমালি দে তোৰ এইটো কাম ডেইলী নহ'ব নহয় তোৰ? মানে কমিশন দিব তোক, চেলাৰী নেদে? হেল্ল'?
হেল্ল'?
হেল্ল'?
অ', এইটো মানে পাৰমানেণ্ট কাম নহয় নেকি?
তোক অ', কমিশন নি দিব, চেলাৰী নেদেই এটোত।
ওঠৰ হাজাৰ দিব বুলি কৈছে দেখোন চেলাৰী।
সেই গ'ম নাপাও আৰু।
কমিশন দিয়ে নেকি?
কোনো কমিশন নিদিব কাৰণ চেলেৰী নিদিব পাৰে কাৰণ তই যিখন দোকান দে সেইখনৰ হে তোক কমিশন দিব তোক।
নহয় নহয় সেনেকুৱা, সেনেকুৱা বুলি কোৱা নাই মোক কৈছে কি সেহতৰ ফালৰ পৰাই লোকেচন দি দিব ক'ত ক'ত যাবা লাগে? যায় পেলাই চাউণ্ড বক্স লগাব লাগিব বুলি কৈছে আৰু চেলাৰি কৈছে ওঠৰৰ পৰা বিশৰ ভিতৰত, ওঠৰ হা ফিক্স চেলাৰী আৰু দুই হেজাৰটো হ'ল ইনচেন্টিভ।
উম।
সেনাই কৈছ দেখোন।
এই কৰব পাৰা।
তাকে, কালি এতিয়া ইণ্টাৰভিউ আছে মাতছি?
অ।
আহ, উম অকল টুৱেল পাছ লাগে। তইয়ো কৰা যদিও কৰিব পাৰা।
ই মোৰ আৰু গাড়ী না, অমুক লোকেশনত যাব লাগিব, তমুক লকে
অ- অ- অ- অ, তাহো পাহৰি গৈছিলো, অ গাড়ী- গাড়ী লাগব, অ, গাড়ী লাগব গা ড্ৰাইভিং লাইচেনচটো গাড়ী লাগিব।
গাড়ী লম বুলি আছো, ৰ ছেপ্তেম্বৰ মানত।
গাড়ী এখন ল
পন্ধৰ- পন্ধৰ দু হাজাৰ, বিশ হাজাৰ মান ডাউন পেমেন্ট দিব পাৰিলি। ন, ওলাই ল'ম, স্কুটি এখানে ওলাই ল'ম দে এতিয়া।
কটি ওলাব বিশ - পঁচিশ হাজাৰত ডাউন পেমেণ্টত।
সেইটো।
মোৰ বাইকখানে ত্ৰিছ ডাউন পেমেণ্ট দি ওলাইছো।
ত ধৰি, ত' চাৰি হাজাৰায় ন?
অ, চাৰি হাজাৰ পাঁচশ, চাৰিশ অ, নহয়- নহয় পাঁচ হাজাৰ। চাৰিছ হে।
দুই বছৰ তাত।
তিনি বছৰত।
অ, স্কুটি ইমান নপৰে নহয়, স্কুটি কমতে হ'ব।
স্কুটিত ইমান নপৰে। স্কটি আৰু কিমান? এক লাখ বিশ হাজাৰ মানত আহি যাব। কি ল'বি?
চাও কি ল'ম। এই হিৰ'ৰ, এতৰ নলৱ, ইমান পাগল নহয় মই।
এন্তটক- এনটক যদি ল'ব খুজিছা, তাতচে বায়েকে ল'। এটকত বেছিহে তেল খাব।
এনেট লোৱাছে মই ইলেক্ট্ৰিক স্কুটি এখন ল'ম।
অ- অ, যদি মানে তোক জা এনে চলাৰ কাৰণে লাগে নিঅ'- চিঅ' ল'ব পাৰা।
এই দিও - দিও মাইলিছ নাযায় ইমান।
ইমান নেদে, পঞ্চাছ- ষাঠি মান পাৱে।
পঞ্চাছ- ষাঠি নাযায়।
দেই- দেই অলপ হালকা টাইপ আহিব।
আৰু মই মোৰ মতে তই বাই সেয়ে লও, এ বাইকে লও লাগা হ'লে। মানে- এনেই যদি চলিব কাৰণে ল'ব খুজিছা। বিকে ল এফে জে দেট ল।
এই নাইৰে, ইমান নোৱাৰিম।
একে হ'ব, বাইক এফজেত থাৰ্টি মানত ওলাই- ওলাই যাব। কাৰণ মই মান স্কুতিতছে মানে ত' বাইকত বেছি কমফৰ্ট পাবি।
গম পাইছোঁ। কিন্তু গুৱাহাটীত ৰেপিড'টো চলাবৰ কাৰণেটো স্কুটিখন বঢ়িয়া হ'ব।
নাই- নাই, স্কুতিত কষ্ট পাবি তই, ককাললো বিষ হ'ব। স্কুটিত মানে ইমান কমফৰ্ট নাপাবি। বাইক হ'লে অলপ অলপ আৰাম পাবি আৰু স্কুটিতকে।
আমাৰ ঘৰে আছে। খালি ইমান পচন্দ নালাগে।
পচন্দ নালাগে যদি বেলেগ আৰু অ, সেনেকুৱা গাড়ী নাই নহয় আৰু মানে ধৰি ল লুকটো অলপ ভাল লাগা বা সেই এনেকুৱা হলেটো গ্লেমাৰ চেলেমাৰ ল'ব লাগিল। পালচাৰ পালচাৰতো বাৰু মাইলেচ পাবি।
পালচাৰ নালাগে মোক। মই
উম পালচাৰ মও ভাল নাপাওঁয়ে। পালচাৰ কথা কোৱাও নাই।
মোৰ এন এছ' পচন্দ নালাগে, আৰ এছ' পচন্দ নালগে।
দিয়া তই যদি স্কুটি ল'বা খুজিছা, তেতিয়াহ'লে স্কুটি ল আৰু।
অ বাজাজৰ ভাল লাগে মোৰ, এ ডমিনাৰ খন ভাল লাগে। বেলেগ নাই।
ডমিনাৰ ডমিনাৰ এতিয়া ল'লি। ডমিনাৰত মাইলেজ নাপাবি নহয়। ডমিনাৰ এখন ওৱান টোৱেণ্টি ফাইভ চিচিৰো আছে পাই ন?
অ, কিন্তু মাইলেজ নাই।
ওৱান টোয়েনটিফাইভ খনতো মাইলেছ নাই।
নাই বহুটিয়াল লাগে।
অ।
এতিয়াটো গাৰি গিলা আৰু মাইলেজ নাই
হয়, এতিয়া আৰু মাইলেজ কমি গৈছে।
হয়, ইটো
অ, কিন্তু পাৱাৰ ভৰাই দিম মাইলেজ পাবি। তুৰ এ পইচাটো বেছি যাব না।
পাহাৰত পইচাটো বেছি আৰু দাম আৰু।
পাৱাৰৰ লিটাৰ এশ দচ টকা নে এশ বাৰ টকা।
উম।
অঁ নহয় নহয়।
বেছি হৈছে? অ।
আৰু বাচছি নেকি?
অ।
মই এ বহুত দিন আগতে একবাৰ চাইছিলো এশ বাৰ টকা আছিল, এশ পোন্ধৰ টকা আছিল।
কোনোবা এখন ষ্টেজত এশ ওৱান ছিক্সটি ছেভেন চলি আছে পাৱাৰৰ প্ৰাইচ।
ওৱান ছিক্সটি ছেভেন, ইমান বাচছে?
আমাৰ ইণ্ডিয়াৰ কুম্বা এখন ষ্টেটত, এই সিদিনা মানে ৰিলছ এটা ভিডিঅ ।
বা! ক'ত বা?
কোন ধান বা আছিল পাহৰিলো? মানে সি কৈছে আৰু, পেট্ৰল ভৰাতছে লাগে পইচা অলপ বেছিয়ে যাক পাৱাৰ ভৰাম। এই পাৱাৰৰ প্ৰাইচ দেখি তাতে এনে সেনকে।
উম।
ওৱান ছিক্সটি ছেভেন।
যদি এক লি এক লিটাৰতে যদি ওৱান ছিক্সটি ছেভেন লয়।
কেনেকে হ'ব? তাতে আগতে মানুহে এখিনি এ খেনী তেলত সেই চৰে আ কি বুলি কয়, মাৰ মা তাকেতো, মাৰুতিতো ইমানখিনি তেল যোৱা নাছিল।
উম।
এতিয়া বাইকোতে যিমান ভৰাব লগা হ'ব।
আৰু চব শেষ কৰি দিছ লুটি আছে চব।
তাকাইটো দিয়া।
বৰ্ণি আগৰ কেছটো কি হ'ল এক তাৰিখ এতিয়া।
কাৰ?
বৰ্নি আজৰ কেছটো গম পোৱ না?
কি কেছ ন?
আৰে তাতে ইথেনল বনাই যে বৰ্নিহাতৰ। তাৰে জা জাগা কটাই পলিউটেড কৰি দিছে একদম মষ্ট পলিউটেড।
অঁ হক মই ৰিলজুত একবাৰ পাইছোঁ ৰ! ৰিপৰ্টাৰ এটা কৈছিল, ৰিপৰ্টাৰ এটা কৈছিল আৰু সেই- ইথানল লে- মানে বায়ু প্ৰদূষণ নহবৰ কাৰণে বনাই আছা কিন্তু য'ত বনাই আছে সেইখিনি জেগাত- এ মানুহে, এ গোটেই প্ৰদূষণ হয় - ত বেছি মানুহ কেনচাৰ হৈছে কিবা হৈছে সেইগিলাকো হৈছিল, পাছো যে- কিবা হয়ঁ ইয়াতে?
এ সেইটো কেচটোৰ পৰা কি হ'ল এতিয়া একো গম পোৱা নাই ৰ?
তাকেইটো এতিয়া ই এতিয়া আহিব নেকি সঁচাকে মানে আমাৰ এতিয়া অসমত?
ই এইটি ফাইভ অলচি।
ইয়া তাৰে দু আইফুনে দি আছে।
বা হাতচে তো দিহি, হাৰেই ই এইটটি ফাইভ তোমাৰ দিহি হাড্ৰেডতো চাইন মাৰা হে গিছি অলৰেদি মোৰ।
ই হানড্ৰেড ধলিত এখন গোটাই ইথেনলে তাতে পেট্ৰল নাটিব আও- অসমত আহিব নেকি?
আৰে বহুত কোম্পানী বনা ব গাড়ী নবনা বুলি কৈছি ই হানড্ৰেডৰ ই হান - এইটি ফাইভৰ কাৰণে।
এয়া -
আৰে বি এম ডাবলিউ চি এম ডাবলিউ গিলা গাড়ী নবনা বুলি কৈছে তাৰ কাৰণে।
কি হব গাড়ীগিলা?
কাম নাই যি, আৰে এইটো এইটো বস্তু কাম নাই যি- এনেই ইয়াতে মাৰ্কেটিং- মিছা মিছি কে দাম কৰিব লাগে ইণ্ডিয়াত নচলায়ে বেলেগ বেলেগত বিক্ৰী কৰিব বেলেগ কানট্ৰিত।
মানে অকল ইণ্ডিয়াত আছে এইটো ই হানড্ৰেড টো-
অঁ তই কি ইণ্ডিয়াৰ কি বাহিৰত বুলি ভাবিছা।
মই গম পোৱা নাই মই চবুতে আহা বুলি ভাবিছিলোঁ মই ভাবিছিলোঁ মই ভাবিছিলোঁ- চবুতে আছে ইয়াৰ পৰা ইণ্ডিয়াত এতিয়ালৈকে অহা নাই আহিবহে এনেকে ভাবি-
এই বাহৰা কানত্ৰি ইথান'ল ইউজ নকৰে।
পিছে ইয়াতে কিয় কৰি আছে।
নকৰে কিজানি কোনো কানত্ৰি মই জানাত। আৰে নীতিন গাডকাৰী পুতেকৰ যে এ পুতেকৰ পইচা সোমাব নালাগে পকেটত।
তাৰ পুতেকৰ পুতেকৰ কৰ ফেক্টৰী কেইতা-
বিজেপিৰ- বিজেপিৰ যোন গিলা মানুহ গিলা আৰু ভোট দিয়া মানুহগিলা- তেওঁলোক যদি কওঁ বোলে সেই এ হেৰি বিজেপি গোটাই- তেলৰ চেলৰ দাম বাঢ়ে এতিয়া ই এইটটি ফাইভ ই ই হাড্ৰেড আনি আছে সিহঁতে কয়- কি গোটাই ৱল্ডতে দাম বাঢ়িছে গোটাই ৱৰ্ল্ডোতে হৈ আছে।
দেখা নাপাই দে গিলাখন।
তাকেতো নকওঁয়ে একো মই খন থাকে ন ভাগন দিবে ধতে ধৰিলি তেতিয়া কওঁ আৰু।
অ'।
ই পি পেট্ৰলটো ভূটানক দিছিল ভুটানে নলওঁ বুলিও কৈছে নালাগে বুলি কৈছে। কৈছে আমি আমাৰ দেশৰ মানুহৰ গাড়ী বেয়া কৰিব নোৱাৰো আমি।
অ', ৰ'হ মেঘালয়ৰ ফালে পাম নে পিয়ৰ পেট্ৰলটো?
ক'তো নাপায় ইণ্ডিয়াত নাপায় এতিয়া বৰ্তমান।
এতিয়া ভুটানৰ পৰাটো আনিব নোৱাৰে ডাইৰেক্ট।
ভূটানৰ পৰা গাড়ী টেংকি কৰি আনিব লাগিব আৰু বেলেগ এক নাই গাড়ী ফুল টেংকি বেলেগ আৰু।
এনেকে পাৰবি জানো ভূটান গেটত ভূটান বৰ্ডাৰতো সেই থাকে না আৰ্মি থাকে।
আৰে গাড়ীত গাড়ীত ভৰাই আনিব পাৰিবি এক্সট্ৰাকে আনিব নোৱাৰা।
গাড়ীত গাড়ীত ভৰাই আনিব লাগিব গেলান চেলান নাই নিয়া আমি। ডেইলি ডেইলি গাড়ীত ভৰাব লাগি যাব নোৱাৰি ভুটানক লাগি।
এ চাওঁ হ'লো কেতিয়াবা ভূটান ফুৰিব গ'লে ৰঙিয়া হয় এই তেতিয়া ভৰাই আনিব লাগিব।
ৰঙিয়াৰ পৰা ভূটান কিমান দূৰ?
কিমান মান দূৰ বেছি দূৰ নহয় কিন্তু।
ৰঙিয়াৰ পৰা হ'লে বাৰু পৰা যায়। চল্লিশ
মই তোক ৰ'হ মই গুগল মেপত চাই কেনে কম ৰ'হ।
চাওঁচোন। সেই ভূটানৰ ফালে মানে ফুৰিব যাব কাৰণেও পাৰ্মিচন ল'ব লাগে নেকি আৰ্মিবিলাকৰ?
হা?
মানে ভূটান গেইটৰ মানে আমাৰ ইণ্ডিয়াৰ বৰ্ডাৰৰ পৰা ভূটানত সোমাব লাগিলেও আৰ্মিৰ পাৰ্মিচন ল'ব লাগে নেকি? ফুৰিব গ'লেও।
অও ভোটাৰ আইডি কাৰ্ড দিবা লাগে দেখাব লাগে, ফৰ্টি নাইন কিলোমিটাৰ ৰঙিয়াৰ পৰা।
ৰঙিয়াৰ পৰা ফৰ্টি নাইন কিলোমিটাৰ পঞ্চাশ কিলোমিটৰ ধৰি ল'লো।
দূৰ আছে।
পঞ্চাশ পঞ্চাশ অহা যোৱা হ'ল এশ টকা এশ কিলোমিটাৰ। এশ কিলোমিটাৰ পাৰ হ'লে তাতে দেখোন গ'ল পাঁচশ মান তেল। পাঁচ ছয়শ হজাৰ এ ঘৰ ঘৰ ঘৰক লৈকে আহি পাওঁতে টেংকিত সেই দুই টকা মান তেল বাছিব।
ভূটানত অ' ভূটানতো পেট্ৰলৰ দাম বাঢ়িছে এতিয়া।
ভূটানতো বাঢ়িছে কিন্তু ভূটানত প্ৰীয়ৰ পেট্ৰলটো পাম আৰু।
আমাৰ তাতে যেতিয়া নাইনটি চছেভেন চলি আছিল ভূটানত ছিক্সটি ফাইভ চলিছিল।
অ'।
তেতিয়া দাম বাঢ়িছিলেটো।
এতিয়া চছেভেণ্টি মান হৈছে পায়।
নহয় একশয়ে সিহঁতৰ।
একশয়ে আছে ইমান বাঢ়ি গেল তাতে।
তাতেও পাৰছে আমাৰ হাৰে ইণ্ডিয়া হয়তো দাম বাঢ়ে দিছি বেছি সেইদেখি আৰু হৰমুজটো বন্ধ হৈছিল। বন্ধ কৰিছিল না সেইখিনি হয়তো দাম বাঢ়িছিল।
তেলৰ দাম হঠাৎ বাঢ়লা যি কিয়নো।
এই ষ্ট্ৰেইট অৱ হৰ হৰম অ' ইৰান আৰু সেৰ ইজৰাইল যুদ্ধৰ কাৰণে।
যে যুদ্ধ ভাল হোৱাৰ পিছত ঠিক হ'ব না।
চাওক বস্তুটো কমাবা পাৰিলও এতিয়া নকমাই গভমেন্টে এটা এক্সকিউজ পাই গেল না বস্তুটো।
যে মানে এহেঁতে কমত আনিলেও বেছিতে দি থাকিব ন।
অ' কমত আনিলো বেছিতে বেছিতে দিব এক্সটা পইচা গল সেহেঁতে ইটো। সেহেঁতৰ পকেটত সোমাই গেল।
সেহেঁতে সহজে নিদিব এতিয়া মানুহেতো গভমেণ্টৰ বাহিৰে এনেই যোনখিনি সাধাৰণ মানুহে সিহঁতেটো এনেও গম নাপায় না। কি হৈ আছে।
গম গম পালেও